হেল্ল'।
হেল্ল'।
হয়।
হয়, নমস্কাৰ।
কাক?
হয় আপুনি ক'বাত ঘুৰিবলে গৈছে নেকি?
হয় গৈছো ঘূৰিবলে।
হয়, ক'ত ক'ত গৈছে?
ফুৰিবলৈ গৈছো, তোমাৰ শ্বিলং গৈছো।
হয়?
হয়, শ্বিলং গৈছো।
হয় আৰু
শ্বিলং গৈ বহুত ভাল লাগে। শ্বিলং গৈছো তোমাৰ তুমি হেৰি ডুবাই গৈছা? মই ডুবাই গৈছো।
হয়, অ মই নাই যোৱা বাৰু।
ডুবাই গৈছো ডুবাই গৈ ভাল লাগে এইবোৰ জাগা খিনি গৈ। ভাল। যাবা এপাক। কেতিয়াবা সময় পালে মিলাই কিনে আহ ফুৰিবলৈ যাবা। ভাল লাগে ফেমিলি লৈ গ'লে বেছিকে ভাল লাগে আৰু।
অ সিটো হয়।
উম ভাল লাগে।
হয় অ ভাল লাগে ঠিকে আছে বাৰু আপোনাৰ আহ উৎসৱ-পাৰ্বন ভাল লাগে নে নাই?
হয় হয় আমাৰ যিহেতু আমি অসমীয়া ন আমাৰ অসমত বিহুত টো মেইনলি আমি বিহুতটো মানো বিহুতটো আমাৰ মেইন।
হয় আপোনাৰ মানে বিহুত কি কি কৰে, কেনেকে কৰে? মানে বিহুতো কিমান ভাল পাওঁ অলপমান বহলাই কব নেকি
মান বঘ বিহুত মানে হেৰি কৰো উম বহাগ বিহুতটো বেছি মানে ৰামাৰ ৰঙালী বিহু বুলি কোৱা হয় বহাগ বিহুত আমি বিহু নাচিবলৈ যাওঁ উম পাট মুগা কাপোৰ পিন্ধো নতুন কাপোৰ লও পাট মুগা নতুন কাপোৰ লও তেনেকে আৰু বিহু চাবলৈ যাওঁ প্ৰগ্ৰাম চাবলৈ যাওঁ বেলেগে নাচা চাব য যাওঁ আমি নিজেও নাচো আকৌ হয়
নাই ময়ো বিহু নাছো বৰ ভাল পাওঁ
অ ভাল লাগে বিহু নাচি কিনে যিহেতু আমাৰ আমাৰ অসমীয়াৰ হেৰি ন সেইকাৰণে ভাল লাগে বিহু নাচি
অ সেইটো হয় বাৰু মোৰো বৰ ভাল লাগে বিহু নাচি কিিনে নাচি বাগি
উ পাট মুগা পিন্ধো পাটৰ কাপোৰ মুগা মেইনলি মুগা কাপোৰ পিন্ধা যায় আোমাৰ বহাগ বিহুত অ', ভাল লাগে গাম খাৰু। তেনেকে ডিঙি কপ ফুল মেইনলি কপ ফুল
ফুলটো মানে আপুনি এ কি কয় গছত
কি কলা
কপৌ ফুল আপুনি মানে ঘৰতে বনাই নে কপৌ ফুল
অ আমাৰ সেই হেৰি গছত লগোৱা আছে তোমাৰ তামোল গছত চামোল গছত লগোৱা আছে
হয় অ' সেইটোয়ে কপৌ ফুলটো বহুত যত্ন কৰি কিনে কি কৰিব লাগে ন নে
কি বলা
কপৌ ফুলটো বোলো যত্ন কৰি কিনে কৰি
অ যত্ন বহুত যত্ন কৰিব লাগে বহুত যত্ন কৰিব লাগে কবত বহুত যত্ন কৰিব লাগে
হয় কেতিয়াবা আকৌ এনে লগাই দিলেও হৈ যায় মই এবাৰ এনে লগাই দিছিলো আপোনাৰ তাৰপিছত মানে মই এনেই টাপত লগাইছিলো দেই মই মানে মোৰ অ নহয় মানে আচৰিত কথা ময়ো নিজে আচৰিত বাৰু তাপত মানে এনে নহয়ে কিন্তু মই এবাৰ কি কৰিলো এনেই কাপত লগাই চাওচোন হয় নে নহয় বুলি এনে লগাই দিছিলো। এ ন মানে কেনেকে ইমান ধুনীয়াকে ক পৌ ফুল টো ফুলিলে মই একদম আচৰিত হৈ গলো মনেে আমাৰ ঘৰৰ পৰিয়ালৰ গোটেই মানুহবোৰে আপোনাৰ আচৰিত হৈ গৈছে কাৰণ আজিলৈকত ক'ব তাৰ মানে তাপত নুফুলে দিয়কচোন কিন্তু ফুলে বহুতে ফুলাই এনেকে কিন্তু
হয় অ কিবা লাকত তোমাৰ লাক ভাল চাগে ফুলি গৈছে
অ সেইটো হয় বাৰু অ সেইটোও হয় অ সেইটোতো হয়য়ে বাৰু অ আপুনি আৰু কি বিহুৰ বিষয়ে অলপমান কৈ দিওঁ
তামোল গছত লগাইছিলো কপবোৰ ধুনীয়াকে তলত তোমাক কাপোৰ এখনেৰে শিলগুটি বালি অকমান মাটি দি সেনেকে বান্ধি লৈছো পামৰ বছৰ বান্ধি লৈ কিনে তোমাৰ কপ হল চিপাশতে মানে এ উম মই আনিলো কিনি আনিলো বজাৰৰ পৰা পালোনে বহুত বিচাৰি আছ বত বহত দিন পৰা মই বিচাৰি বিচাৰি বিচাৰি বিচাৰি আছে তালিম পালো তাৰ পিছত আনি কেনে লগালো মই ভাবিলো মাজত নহ'বই যেন পালো মৰি থাকিব নেকি জানো পাই দুখ পালো বহুত মই। তাৰপিছত দেখিলো কিবাকে চোন তামোল গছ চব ধুনিয়াকৈ এনেকিয় আহি পিছে তোমাৰ পৰা ইমান দীঘল দীঘল কে মই বহাগ বিহুত বহুত বহুতোকে বিলালো চবে কৈছে মই পইচা দিম বিধি কৰক বিক্ৰী কৰক মই মই বিক্ৰী নকৰো কৰো তোমালোকে লোৱা লৈ যোৱা নালাগে পইচা নালাগে মোক তোমালোকে লৈ যোৱা যিহেতু তুমি তোমালোকে নাম কৰিবা আৰু মোৰ বছ একখিনি
হয় সেইটোয়ে মানে আৰু জেতুকা টোয়ে একদম মানে আপোনাৰ সেয়া জে জটুকটো লগালে মইতো লগাও হেৰি জেতুকা মই এনেও লগাই থাকো।
এনেইতো এনেই তোমাৰ গৰু বিহু দিনাখনো জেতুকা লগাব লাগে ন তুমি লগোৱা নে নলোৱা। তোমালোকৰ ফালে কোনদি কোন দিনাখন লগাই আমাৰ
অ আমাৰ অ হয় আমাৰ সেয়া এনেকে লগাই মাহ হালধি লগ গ আমি গা মানেহে অ গা ধুৱ বসন্ত আই এইবোৰ নহব বুলি।
হয় মানে নতুন বছৰ ন তেতিয়া তোমাৰ মানে বেয়া স্কিন বিলাক উ মানে স্কিনত যদি কিবা বেয়া হেৰি বিলাক লাগি আছে সেইবিলাক যায়গে তাৰপিছত তোমাৰ এই আই আমাৰ যে সৰু আই বুলি কয় যে আই ওলোৱা বুলি কয় যে আজিকালি যোনিবা বেলেগ এই বেলেগ কয় কিন্তু আগতে আমাৰ মাহঁতে আমাক আই ওলোৱা বুলিহে কৈছিলে, আহাই যে ওলাই এ আই নওলাই বোলে তেওঁলোকে মানে সেয়া দিলে ভাল পায় ঠাণ্ডা পায়, ত সেইকাৰণে মাহ হালধি সেনেকে পিচি লগাও, ইজনে সিজনৰ গাত দিওঁ তেনেকে গৰু গা ধুই আহি এনেকে কৰি তাৰ পিছত জেতুকা চেতুকা পিচি ভ ভৰি নখত দিওঁ হাত হাতত দিওঁ তেনেকে শাকৰ মাজত দিও। তেনেকে দিওঁ আৰু মানে সেইদিনাখন ল'ব লাগে। মানে তোমাৰ জেতুকাটো ললে উ ৰঙালী বিহুত আমি নাচিবলৈ যাও।
হয় এনেইতো ৰঙালী বিহুতো ৰঙৰ উৎসৱ মানে একদম মানে উলাহ ৰং বুলি ক'লে সেই টো পোৱা ন মানে
তোমাৰ ৰঙালী বিহু ৰঙালী বিহু মানে তোমাৰ উৎসৱ। তুমি নাচিবা বা নাচ নাচি মানে প্ৰ'গ্ৰাম বিলাক বিশেষকে প্ৰগ্ৰামহে হয়। দা নাচৰ নাচৰ প্ৰগ্ৰামবিলাক হয়, আমি নাচ চাব যাওঁ। আমি নিজেও নাচো। তেনেকে আৰু ৰঙালী বিহু মানে তোমাৰ সাজি কাচি ধুনীয়াকে ওলাই নতুন কাপোৰ পিন্ধে মানে নতুন কাপ কাপোৰ তোমাৰ বহাগ মাহত যিহেতু আমাৰ নতুন বছৰ পৰে ন
হ
নতুন বছৰত আমাৰ নতুন কাপোৰটো লওঁৱেই আমি যিহেতু আমাৰ আমাৰ আমাৰতো নতুন বছৰ টুন বহাগৰ পৰা পৰে, যিহেতু সেইকাৰণে আমি নতুন কাপোৰ লও নতুন বস্তু চৰত সেই নতুন কাপোৰ লৈ নতুন মানে কাপোৰ পিন্ধি আমি ফুৰিবলৈ যাওঁ ঘূৰিবলৈ যাওঁ তেনেকে যাওঁ কেতিয়াবা আকৌ আমি এ মই মানে গুৱাহাটীলৈ যাও, মোৰ মানে মাহী মাহী থাকে গুৱাহাটী মানে তাতে পূৰা গাঁৱত মানে প্ৰ'গ্ৰাম আমাৰ গাঁৱত বেছিকে ভাল লাগে প্ৰ'গ্ৰাম চাই কিনে মইটো মোক কিন্তু অ গুৱাহাটীত ইমান এটা প্ৰগ্ৰাম চাই ভাল লগা নাই কিন্তু মোক গুৱাহাটীত এই জুবিন দা জুবিনদাৰ প্ৰ'গ্ৰাম হে চাইছো মই জুবিনদা
হয় সেইটোয়ে। আজিকালি একদম মানে আপোনাৰ বিহু চাবলে যাবই মন নাযায়। আগতে বিহু বুলি চাবলৈ মন শ্ব' চাবলৈ গ'লে একদম মানে পাগল হৈ গৈছিল। জুবিন দাৰ শ্ব' বুলি ক'লেটো একদম সেইয়া হৈছিলে। কিন্তু আজিকালি ইমান ভাল নলগা হয় তাকে, এনে ৰঙালী বিহুতটো সাত দিনকে হয়, হ মানে সাতদিনীয়াকে পালন কৰা যায়। অ'। অ', ইমান বাৰ ভাল লাগে।
চাওঁ আৰু। গৈছিলো মানে এনে কোৱা ভাল লাগে। কিন্তু তোমাৰ কথা হ'ল, গুৱাহাটীত মানে এনেকুৱা বৰষুণ দিলে আমাৰ গাঁৱৰ ফালে কিন্তু তেনেকে মানে প্ৰব-প্ৰব্লেম নহয় বা কষ্ট নহয় আমাৰ। বৰষুণ যাক যে দিলে। গোটেই নালা-নৰ্দমা বন্ধ হৈ তোমাৰ বান বানপানী হৈ গুৱাহাটীত আমি বিহু চোৱা, চাব যো-য গৈ আকৌ অকণ দেৰি জুবিন দাক চালো। চাই কৰি উভতি-উভতি ঘৰ আহিবলৈ ইমান দিগদাৰ হ'ল। ইমান পানীৰ, মানে বানপানী গুহ বিশেষকে গুৱাহাটীৰ যাক তাত বানপানী খুবকে হয়। মানে গুৱাহাটীতো দোৱা-দ নহয় জানো? মানে
সেইটোয়ে বাৰু। তাৰপিছত আপোনাৰ সেই আগতে মানে আমি আকৌ কি কয়, ঘৰে-ঘৰে নাচিবলৈ যাওঁ বিহুত।
হয়, বহুত ভাল লাগে। অ', সেয়া-সেয়া দিনটো আ ঘূৰিব। এই তেতিয়া আমি সৰু-সৰু আছিলো যেত তেতিয়া আমি বিহু নাচিবলৈ যে মানুহৰ ঘৰে-ঘৰে, চাউল দিয়ে, পইচা দিয়ে আমি মানে পহি, হেৰি চোন, হে হেৰি দুটক টকা দিলে। এটকা-দুটকা, তেতিয়া মানে দুটকা-এটকাৰ বহুত মূল্য আছিল নহয় জানো? তাছত দুটকা দিলেও বা দুটকা দিলেই মাই, এটকা দিলেই ইমান বেছিকে দিলে। তেনেকে মানে আজিকালি মানে সেয়া, সেইটো নাইকিয়াই হৈ গ'ল দিয়াচোন বহুত কমি গ'ল। আজিকালি ল'ৰা-ছোৱালী বিলাকে হোম, আজিকালি লৰা-ছোৱালীবিলাকে সেইবিলাক নকৰেই।
হয়, আজিকালি চাম সামাজিক মাধ্যম আহিলে মানে মানে আপ আপোনাৰ ভালো কৰিছে, বেয়াও কৰিছে সেট টো কানে নকও, কিন্তু মানে সেইটো নিজৰ ওপৰত মানে ডিপেণ্ড কৰে দেই। আপুনি যদি ভাল ৰাত স্তাত যাবও বিচাৰে তে, আপোনাক সামাজিক মাধ্যমে আপোনাক বহুত
ভালপ ভালক শিকায়, ভাল শিকায়। তাতে তোমাৰ বা সামাজিক সামাজিক টো এনেকুৱা, তোমাৰ তাতে এ অ যদি বেয়া আছে তোমাৰ নি নি নি নিৰা নি নি নিৰান্নব্বৈ যদি বেয়া আছে তোমাৰ এক পাৰ্চেণ্ট ভাল আছে তুমি তুমি মানে উম অ তুমি আৰু তুমি আৰু যদি নিৰান্নব্বৈটো যদি তুমি ইউজ কৰিলা, তেতিয়া তুমি বেয়া ৰাস্তা ফালে ঢাল ঢাল পৰি গলা। তুমি যদিহে নিৰান্নবৈ নাচ যদি এ এই এক এক নম্বৰ ফালে যদি যোৱাত তুমি এক পাৰ্চেন্তৰ ফালে যোৱা তুমি সঁচাকৈ তুমি ভাল মানুহ হবা, এদিন ভা ভাল ৰাস্তাৰ, ভাল পথত তুমি ওলাবা।
উম হয়, সেইটোৱে হয় বাৰু। অ ঠিকেই। অ। সেইটোৱে। বাৰু ঠিকে আছে, অ সেইটোয়ে বাৰু, ঠিকে আছে। বাৰু। আপোনাৰ লগত কথা পাতি, বাৰ্তালাপ কৰি বৰ ভাল লাগি
ভা তোমাৰ লগতো কথা পাতি ভাল লাগিছে। আকৌ
হয় আশা কৰো। হয় হয়। আশা কৰো আপোনালোকক আৰু যোগাযোগ কৰিব পাৰি হয় এতিয়ালৈ ৰাখো ধন্যবাদ। হয় হয় ধন্যবাদ।